হয় নমস্কাৰ',
হেল্ল',
হয় নমস্কাৰ', হেল্ল', শুনা পাইছেনে? হেল্ল',
আপুনি মানে কথা পাতে ফোনটো উম', তলৰ যোনটো স্পীকাৰ আছে সেইকণতে মুখখন লৈ পেলাই কথা কওঁকচোন',
হয়', - হয়', মই তালৈকে লৈ কথা কৈছোঁ আপুনি আপ', আপোনাৰ ফালৰ হয়তো, ইমান এটা ভালকৈ শুনা পোৱা নাই',
অ', এতিয়া পাইছোঁ এতিয়া, অ', এতিয়া মই শুনা পাইছোঁ বহুত', ধুনীয়াকে আপুনি মানে কথাখিনি কওঁতে মুখখন এ',
হয়',
পিন্ধিব তেতিয়া মই সুন্দৰকৈ ভাম',
হয়', - হয়', মানে আপোনাৰ হয়তো মানে এনেকে অহ', ভাল জেগা এটালৈ আহি লওঁক', আপুনি, য'ত কথা পাতিবলৈ সুবিধা হয়',
এতিয়া শুনা পাইছে নাই আপুনি?
পাই আছোঁ - পাই আছোঁ মই',
অহ', ঠিক আছে, মোক কওঁকচোন খবৰ খাতি',
মোৰ খবৰ খাতি ভালেই, এই গৰমটো তাকে বেছি দিছে বহুত', সেইবাবে ৰাস্তাই - ৰাস্তাই ওলাই আহিলোঁ অকমান',
হয়', - হয়', ৰাস্তাই - ৰাস্তাই এনেকে অনাই-বনাই বেছিকৈ নুফুৰিব আজিকালি সোপা ধৰা ওলাইছে বুলি মই', শুনা পাইছোঁ, আপোনাক ধৰি লৈ যাবও পাৰে',
অঁ', - অঁহ', এই সেইটোৰ কাৰণে অকণো মানে মই ভয় নকৰোঁ সোপা ধৰাৰ কাৰণে, কাৰণ', মোৰলেহে সোপা ধৰাই ভয় কৰে',
আপুনি মানে আপোনাৰ ওচৰত ইমানটো সামৰ্থ্য আছে যে আপুনি এটা সোপা ধৰ', আপুনি সোপা ধৰাকৌ সোপা ধৰাই দিব‌ পৰা সমৰ্থতো আপুনি আপোনাৰ ওচৰত আছে বুলি ভাবে মানে ',
হয়', - হয়', মই সোপা ধৰাকো সোব - সোপা ধৰাই দিম মানে', মই বহুত এটা মানে বেলেগ মানুহ',
আপোনাৰ ইমান খিনি পৰাক্ৰম কেনেকে আহিলে আপোনাৰ শৰীৰত',
অ', মোৰ পৰাক্ৰমতটো মানে সৰুৰে পৰাই আছে মানে জ', জন্মৰ পৰাই বুলি ক'ম মই মানে কাৰোলে ভয় নকৰোঁ মানে তেনেকুৱা আৰু',
হয়', - হয়', -হয়',
বাকী আপুনি তেনেকৈ ওলাই মেলি নাহে নেকি এই গেলা গৰমত কাৰেণ্ট নাই',
হয়', ওলাই মেলি যাবতো লাগিছিলে কিন্তু মানে মোৰ আপোনাৰ মোবাইলত একেবাৰে', বহুত কম পৰিমানৰ এতিয়া বেটেৰীহে বাকি আছে সেয়েহে মই যোৱাত অকমান', মানে পলমো হ'ব পাৰে বা নোৱাৰিবও পাৰোঁ',
হয়', - হয়', মানে এতিয়াতো কাৰেণ্টো নাই',
হয়', কাৰেণ্টো নাই যদিও মানে মোৰ ঘৰত এটা বিশেষ ব্যৱস্থা আছে ধৰক এটা লেপ', লেপটপ আছে তাতে মই যিমান খন পাৰোঁ আৰু আপ', আপোনাৰ সেই মোবাইলটো বেটেৰী খিনি আপোনাৰ পুনৰ উদ্ধাৰৰ কামত লাগি থাকো',
অ', লেপটপৰ পৰা মানে আপুনি মোবাইল চাৰ্জ দিয়ে ন',
হয়, হয়।
হয়, হয়। ভালেই কৰিছে বাৰু আপুনি তেনেদৰে মানে মানে চাৰ্জ দি পিনি মোবাইল টো মানে অকণ চাৰ্জ হোৱাব।
হয়, হয়। মই আপোনাক মানে কেইটামান প ন বা কেইটামান কথা সুধিব বিচাৰো মানে। সেই কথা কেইটা অকণমান আইত আধ্যাত্মিকতাবাদৰে কথা।
হয়।
হয় ধৰক এতিয়া মানে বহু লোকে আমাৰ কয় ভগৱানৰ যি ভগৱান প্ৰকৃতাৰ্থত আছে বুলি বাৰু কিছু লোকে কয় ভগৱান একেবাৰে নাই এইটো এটা ভোৱা বা মিঠা অম মিছা কিছুমান অ প উম প্ৰচাৰ বুলি কয়, কিছুমানে কাল্পনিক কাহিনী বুলি কয়। আপুনি যিহেতু বহুত পৌ পৌৰাণিক সময়ৰ এজন ব্যক্তি। বহু যুগ যুগৰ পৰা আপুনি জীয়াই আছে বৰ্তমানলৈকে। আপুনি কি ভাবে এই সন্দৰ্ভেত?
মানে এই সন্দৰ্ভত মানে ভগৱান এটা সময়ত আছিল। বৰ্তমান সময়তো আছে মানে সেইটো মানে এ চাটৰ মানে এনেকে যে কয় মানে মানুহে আমাৰ মনুষ্য মানুহে দেখি নেফায়।
হয়, হয়।
মানে ভাৱেই ভক্তি বুলি এষাৰ কথা আছে নহয়। যদি কোনো এটা বস্তুক মানে মনেৰে ভাবে তেতিয়া সেইটো সফল হ'বই। মানে সেইটো ভগৱানে কৰি দিয়া বুলি ভাবে।
হয়, ধৰক এনেকুৱা কিছুমান, হয় এনেকুৱা কিছুমান কথা আছে মানে ধৰক আজি আমাৰ সমাজখনে ভাবে যে ভগৱানৰ এটা আপোনাৰ বাহ্যিক ৰূপ আছে বুলি, ভগৱানে এটা ৰূপ ধাৰণ কৰে। তেনেদৰে হে ভগৱানক তেওঁলোকে লগ পাব বা দেখা পাব পাৰে বুলি ভাবে। আপুনি ধৰক আপুনিটো বহুত পুৰণা দিনৰ মানুহ। সেই তাহানি দিনত মানে এই ভাৱনা বিলাক মানুহৰ মনত কেনেক দৰে আছিল? এতিয়া ভাৱনাবোৱতকৈ তেতিয়া ভাৱনাবোৰ আপোনাৰ সলনি হৈছে বুলি আপুনি ভাবেনে? বা আপোনাৰ অনুমানিক মানে আপোনাৰ অমানিক বয়স আমি কিমান মান বুলি ধৰিব পাৰো যাতে আমি সেই পুৰণা কথাবোৱলৈ আপোনাক সুধিব পাৰো।
এতিয়া পাঁচ হেজাৰ, দছ হেজাৰমান বছৰৰ আগত।
হয়, হয়।
মানে ধৰক আপোনাৰ সেই তেতিয়াৰ দিনত মানে বেছিকৈ মন্ত্ৰ আৰু জাগ যৈগ কৰা এনেকৈ প্ৰচলন বেছি আছিল। আৰু মন্ত্ৰ মন্ত্ৰ চন্তৰ এনেকৈ বেছি জনা আছিল মানুহখিনি।
হয়।
আৰু সেই মন্ত্ৰবোৰ মানে বহুত মানে বহুত জুৰি জুৰি মন্ত্ৰ আছিল, বহুত শক্তিশালী আছিল।
হয়।
আৰু তেতিয়া মানে আপুনি ভগৱান আছিল তেতিয়া।
হয়, হয়। মানে আপুনি হয়, হয়। আপুনি মানে ক'ব বিচাৰিছে যে আপুনি পাঁচ হাজাৰ, দহ হেজাৰ বছৰ আগৰ কথাও আপোনাৰ মানে সুন্দৰকৈ মনত আছে তেতিয়া যি মন্ত্ৰ প্ৰচলন আছিল আমাৰ সমাজত। সেইবোৰৰ বিষয়ে আপুনি সম্পূৰ্ণৰূপে জ্ঞাত বুলি। যদি আপুনি সেই কথা পৰা আমি সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি চাবলৈ যাওঁ আপোনাৰ যিহেতু সলফলীয়াকৈ পাঁচ হাজাৰ, দহ হাজাৰ বছৰৰ আগৰ কথাখিনিও মনত আছে তেতিয়া যিখিনি মন্ত্ৰ উচ্চাৰণ কৰিছিলে মানুহসকলে সেই মন্ত্ৰৰ বিষ- আপুনি মানে অৱগত তাৰ পিছত মানে ইয়াক- পৰা আমি অনুমান কৰিব পাৰো যে আপোনাৰ বয়স প্ৰায় এতিয়া নব্বৈ আশী নব্বৈ হাজাৰ মান বছৰ হৈ। অতিক্ৰম কৰিছে বুলি- আমি মানে মনতে এটা আপোনাৰ সেই ধাৰণা বা সেই গণিতজ্ঞই সক- সকলৰ কিছু গাণিতিক সূত্ৰৰ সহায়ত মানে আমি উলিয়াই। কৰিছো যে আপোনাৰ বয়স কমেও আশী নব্বৈ হাজাৰ বছৰ মান হৈ গৈছে।
হয় হয় আপুনি ঠিকেই ভাবিছে হয় হয় ঠিকেই ভাবিছে মোৰ সিমান- সিমান মান বয়সেই হ'ল মানে আগৰ কথাও ধুনীয়া দৰে ধুনীয়াকৈ মনত আছে আৰু। যেতিয়া মানে? আপোনাৰ ভগৱান ভগৱানে যেতিয়া জন্ম হৈছিল তেতিয়াও মই মানে জন্ম অ মানে জন্ম মোৰ পিছতহে তেওঁ জন্ম হৈছে আচলতে-
হয় হয় হয়।
মানে শ্ৰীকৃষ্ণ ৰা ৰাম এনেকুৱা আৰু-
হয় আপুনি এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈ দিলে আপুনি কব বিচাৰিছে যে ভগৱান- আপোনাৰ পিছতহে জন্ম হৈছে, মানে ইয়াৰ পৰা যদি আমি- চাবলৈ যাওঁ আমি জানো যে ভগৱানৰ ভগৱানৰ জন্মৰ পৰাই মানৱ জাতি বা মানৱ- কুলৰ জন্ম হৈছিল বুলি আমি। কেতিয়াও কবলৈ নাযাও, কাৰণ আপুনি যদি চাবলৈ যায় সেই তাহানিৰ যুগত যেতিয়া শ্ৰীকৃষ্ণ- জন্ম হৈছিল দাপৰ যুগত সেই দাপৰ যুগত ই- ইতিমধ্যে যশোধা বা বসুদেৱ আপোনাৰ সেই স্থানত আছিলে। কংস তেতিয়াও আছিলে তেতিয়াও যশোদা নন্দ আছিলে। বা সেই সকলোখিনি আছিলে তাৰ- পিছতহে বহুত দিনৰ পিছতহে শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে গতিকে সেই। ফালৰ পৰা যদি আমি চাবলৈ যাওঁ মানে আপোনাৰ কথাখিনিত সম্পূৰ্ণৰূপে সত্যতাৰ মানে প্ৰমাণ পোৱা যায়। তাৰ লগতে মানে মই আপোনাক এটা কথা- সুধিব বিচাৰো যে, ধৰক শ্ৰীকৃষ্ণৰ জন্মৰ আগত আমি জানো ভগৱানে ৰামক উ সেই- তাৰ ব্যক্তি সকলে মানুহসকলে মথুৰা বা আপোনাৰ নন্দ গাঁৱৰ সেই মানুহসকলে- ৰামক পূজা কৰিছিল বা ৰামক ভগৱান বুলি মানিছিল, ঠিক তেনেদৰে ৰাম- মই জন্মৰ পূৰ্বে মানে কাক ভগৱান বুলি তেওঁলোকে মানিছিল বা পূজা কৰিছিল?
ৰামৰ জন্মৰ আগত তেনেদৰে মানে ভগৱানক- মানে ভগৱান এনেকৈ ভগৱানৰ মানে- নাৰায়ণক পূজা হয় তেতিয়া তেতিয়া আৰু। নাৰায়ণ আৰু শিৱক পূজা হয়।
হয়
মানে ৰামক তে- তেতিয়া মানে আচলতে ভগৱান বুলি ৰামেও নিজেও নাজানিছিলে, কাৰণ- কাৰণ মানে তেওঁ এটা সাপত- মানে বন্দী হৈ আছিল, মানে তেওঁ নিজকে পাহৰি যোৱা এটা সাপত- তেওঁ অন্য কিছুমান মানুহে জনাই মানে- মানে তেওঁ যে ভগৱান মানে- মানে যিবিলাক আছিলে তে তেতিয়াৰ দিনত যিবিলাক ঋষিমুনি আছিল। টপ কৰি থাকে, তেওঁলোকে গম পাইছিল যে তেওঁলোক- মানে ৰাম মানে ভগৱান, কিন্তু অন্যহাতে ৰাম- ৰামে নিজেই যে নি নিজেই পাহৰি গৈছিল তেওঁ আছিল যে ভগৱান মানে নাৰায়ণৰ যে এটা- অংশ আছিল তেওঁ পাহৰি গৈছিল।
হয় হয় আপুনি- আপুনি কব বিচাৰিছে যে আজি মৰিয়াদা পুৰুষোত্তম আমি প্ৰভু শ্ৰীৰাম বুলি কওঁ। খেতৰ- তেখেতে জন্মৰ পিছত মানে তেখেতও সম্পূৰ্ণৰূপে অৱগত নাছিল যে তেখেত ভগৱান নাৰায়ণৰে এটা ৰূপ। বা নাৰায়ণাৰে এটা প্ৰতীক কিন্তু মানে তেতে মই ক'ব বিচৰা প্ৰশ্নটোৰ উত্তৰটো আপুনি মোক বহুত সুন্দৰকৈ দিলে আপুনি ক'লে তে নামৰ জন্মৰ পূৰ্বেও সেই তাৰ যোনখিনি অযোধ্যা নগৰৰ বসবাস কৰা লোক আছে ছিল তেওঁলোকে মানে নাৰায়ণত পূজা বা ভগৱান শিৱৰ পূজা খিনি আৰাধনা কৰি আছিল।
হয়-হয় মানে তেতিয়াৰ দিনত তিনিজন ভগৱানক মানে বা উম, পূজা কৰাই হয় আৰু লগতে তাত ইন্দ্ৰ পূজা বা কিবা পূজা
হয় - হয়। ধৰক মই এইখিনিতে আপোনাক আৰু এটা কথা মানে সুধিব বিচাৰো যদি আপুনি মানে মোক এ সেই উত্তৰটো দিয়াত অকণো নিজকে অনুপযোগী বুলি নাভাবে তেন্তে মই সেই প্ৰশ্নটো আপোনালৈ আগবঢ়াই দিওঁ। হেল্ল', হেল্ল', হেল্ল', আপুনি কথা কওঁতে মানে ফোনটো সদায় সেই যোনটো তলৰ যোনটো আপোনাৰ অংশ থাকে তাত মুখখন থৈ পেলাই কথা কবলৈ আপুনি যত্ন কৰিব তেতিয়া মই সলসলীয়াকৈ আপোনাৰ কথাখিনি শুনা পাওঁ। হেল্ল',